অ, ক।
কি কৰিছ?
এয়া এনেই শুই আছোঁ। তই?
আহ আছোঁ, মই বোলো কল এটাই কৰোঁ, পাহৰিলিয়ে আক' তই।
উ তাকে, তই যে কৰ ন।
মই আজি, কোনে কৰিছে হা? তই কৰিছিলি?
উম, হ'ব দে। মই ভাবিছোঁ, তাকে ভাবিছোঁ, তাকে ভাবিছোঁ মই ঘপকেনে ফোন কৰিলোঁ। কিয় বা?
উম, কিয় বা। কিমান বছ চৰৰ মূৰত চা মই কৰিছো, তইতো কৰাই নাই, পাহৰিলিয়েই।
একেবাৰে
একেইবোৰে
উম। কি কৰিছোঁ কলোৱেই দেখোন, শুই আছোঁ।
হল।
অঁ, অঁ। মা আছে, ভাত বনাব যায় আৰু, ভাত বনাব মানে টিভি চাই আছিলে, ভাত বনাব। তিয়া কোনে ভাত খাই দে, আমাৰ দেৰি আছে, দেৰি আছে। তহঁতৰ!
আমাৰ আৰু দেৰি আছে এঘাৰটা চাৰে এঘাৰটা হৈ যাব
আহ দেৰিকে খাও ন ততৰ
আহ পঢ়া শুনা কেনেকুৱা চলি আছে
কিতাক ধূৰ
মোৰো ঠিক ঠাক
অঁ আজিৰ ৰেচিপি কি খালা
ৰেচিপি আজি ৰেচিপি একো নহয় মানে আজি কি চব্জি বনাইছে সেইটো ক তই ভালকে ক
অ কি চব্জি বনাইছে আজি
আজি আমাৰ বনাইছে দালি ভাত আলু ভাজি চাটনি তুন্দাৰ
অ আজি আমাৰো একেই চেম, আজি সোমবাৰ আজি সোমবাৰ।
আমাৰ আকৌ আজি সোমবাৰে মাছ মাংস নখাই যে।
অঁ ভালেই মানিব লাগে মানিব লাগে
মানিব লাগে
উম তাকে ময়ো মানু হা সেকানে আজি খোৱা নাই
এনেই মানে সদায় খাওঁ এদিন নাখাওঁ আৰু।
উম তাকে এটা কথা কৈছো ন-, মই এটা কথা মই ভাবিলো ম‌ই মানিছো, লগতে মঙলবাৰটো। তাৰ পিছত ভাবিলো এই গোটেইদিন যে আমি মাছ মাংস নাখাওঁ আৰু এদিন যে মাছ মাংস নাখাওঁ বাকী স গোটেই কেইদিন যে কেতিয়াবা খাওঁ ভগৱানে কি ডেট চাই চাই হেৰি কৰিব নেকি?
তাকেতো, হেৰি তোক মই কথা এটা কিও ফোন কৰিলো হেৰি মানে এতিয়া চা মইতো এতিয়া টেন্ঠ পাছ কৰি ইলেভেন্থত আহিছোঁ ন, ত মই ভাবি আছো পিছত কেৰিয়াৰৰ কাৰণে কোনটো ষ্ট্ৰিম ভাল হ'ব?
অ তই কি ল'ম বুলি, তই এনেম কিম কি? গ'ল এম ইন লাইফ
অ ম তটো ল' কৰিব মন আছে, বিজনেচ কৰিব মন আছে ত' মই ভাবি আছো কমাৰ্চ,
অ অ বিজনেচ কৰিব আছে যদি কমাৰ্চ ল ত‌ই কমাৰ্চৰ ষ্ট্ৰীমটো ল। কমাৰ্চে পহ। মই আৰ্টছে লৈছিলোঁ বাৰু।
দুৰ্নীতি কৰিব মানে খেটো তাৰ
মোৰ তেনেকে এতিয়া গ'লেই নাই ফিউচৰত। চিৰিয়াছলি ক'ব গ'লে নাই গল
এ কিয়?
এনেই আৰু কি কৰিবি। ক'ম দে পাছত কেতিয়াবা লগ পালে
উম কবি কবি। আহ এতিয়া মানে চাহ বিজনেছত মানে টকা আছে ন?
বিজনেছো টকা আছে অঁ, ৰাইট
উম টকা লাগে এতিয়া মানে, ধৰ পিছত যাতে আৰু কিবাকিবি হ'লে মানে বেলেগৰ আগত হাত মেলিব নালাগক।
অ', সেইটো হয় হয় ঠিক কথা। মানে কেলে নমে ন।
উম উম তেনেকোৱা লাগে। এতিয়া মই বিশ ভাবি আছো তেলৰ মানে ধৰ পেট্ৰল। অ', তাত ঢেৰ টকা।
উম আছে তই তেন্তে কাম এটা কৰিবি এতিয়া কৈ পেলাই কিবা এটা মিলাই কৰি মানে ধৰ পেৰেণ্টছৰ লগত মিলাই তই মাটি এটা অলপ ধৰ টাউন এৰিাত কিনি থৈ দে কমতে।
অ সেইটো হয় বাৰু সেইটো কৰিম। আৰু মানে তাৰ আগতেও মই ভাবি আছো এতিয়া ধৰ সৰু সুৰা কিবাকে বিজনেছ কৰোঁ।
অঁ, কি বিজনেছ কৰিম বুলি ভাবিছ এনেই বাৰু?
মই মানে ভাবিছো এতিয়া সৰু সুৰাকে এখন তেতিয়ালৈ খুলি দিও নেকি, এতিয়াতো কলেজত পাইছো ন এতিয়া সদায় নগলেও হয় কলেজ। ত ফ্ৰী থকা টাইম কৰিম আৰু।
তই, অ, হোটেল খোলাতকে হোটেল মানে ধাবা এখন খোল, বুইছ? ফাৰ্ষ্ট, তাৰ মানে কিয় জান হোটেল খুলিলে ত এতিয়া ধৰ ঘপচনে তোৰ এতিয়া ঘপচেনে হোটেলখন চলিবলৈ টাইম লাগিব ত। হয়ে নাই? হোটেল এখন চলিব টাইম লাগিব। আৰু হোটেলতো মেনুত ধৰ বহুত আই তেম লাগিব হয় নাই? এটা আইটেম থাকিলেতো নহ'ব। আৰু এতিয়াো ডেইলি গোটেই আইটম কেইটা বনাব লাগিব। এই টিকেট আইটেম যদি ডেইলী বনাও এতিয়া বহুত ৱেষ্ট হব ন, কাৰণ ম মানুহ আহিব লাগিবতো, সেইকাৰণে প্ৰথমতে ধাবা কৰ ধাবাখনত মানুহ কাষ্টমাৰবিলাক টানি ল, তাৰ পিছত হোটেল বনাই দে বুজিলি?
পাৰ্টনাৰশ্বিপ কৰিবি নেকি?
পাৰি তই ঠিকেই ভাবিছ বাৰু, মই ভাবি আছিলো। এনেই আছিলো অঁ। ন? তই যোনটোতে আমাৰ ফি থাক সেইটো টাইমত তই বহি দিবি বাকী
উ, সেইটোৱে অ, এনে মেনউত কে কি ম ৰাখিব লাগে কচোন তই?
এনে ধাবা ৰাখিম বুলি ভাবিছো যে, আমি বাছ ষ্টেণ্ডৰ ওচৰত ৰাখিম বুইছ ধাবা ৰুমটো বাছ ষ্টেণ্ডৰ ওচৰত লম, তাত ধৰ তুৰ পৰঠা পৰ্থা আকৌ ৰুটি-চুটি আৰু কিবা থালি চালি ৰাখ যদি ৰাখি দিব পাৰিবি। উম আৰু হেৰিত কি, কিছে? আমাৰতো মিঠাই চিঠাই ৰাখি দিব লাগিব বুজিছ তাত। এতিয়া বাছ ষ্টেণ্ডৰ মানুবিলাকে ধৰ ভাতটো ৰাখিম সেইটোৱে থালি ৰাখিম বুলি কৈছোঁ। আছামিজ থালিবিলাক যে অঁ, ভেজ নন ভেজ ৰাখি দিম। তাপা তোৰ আকৌ মি সেবিলাক ধৰ ভেৰাটিজ ৰাখ দিব লাগ কাৰণ এতিয়া বেলেগলৈ-বেলেগলৈ নিব ন, দূৰৰ পৰা মানুহবিলাক আহিব। সেয়া ৰাখি দিম আৰু ধুনীয়াকে চলিব ন কি ক। আৰু ৱৰ্কাৰ কেইটামান লাগিব।
অ, সেইটো হয়। আগত বাৰু শুন আগত বাৰু আমি দুটাই কৰি লওঁ পিছত যদি প্ৰফিট হয়। নাই হে, হেৰ নহয় পিছত যদি আমাৰ দুটাৰে প্ৰফিট হয় তেনেহ'লে আমি আমি ৱৰ্কাৰ চোৱকাৰ ৰাখিম আৰু।
অঁ, ৱৰ্কাৰ ৰাখিবই লাগিব প্ৰথমতেই। কাৰণ, কাৰণ চা বাছ ষ্টেণ্ডৰ ওচৰত চলিব, বাছ ষ্টেণ্ড অ বাছ ষ্টেণ্ডৰ ওচৰত চলিবই। হাণ্ড্ৰেড পাৰ্চেণ্ট বাছ ষ্টেণ্ডৰ ওচৰত মানে ধৰক প্ৰথম যদি বেছি নাৰাখোঁ আমি দুটা ৱৰ্কাৰ হলো ৰাখিব লাগিব। দুটামান ৱৰ্কাৰ ৰাখি লওঁ প্ৰথমতে।
কোনোবা।
এই লগৰ চগৰ বিৰোজগাৰ হ'ব বাৰু দেচোন বাকৰা বাকৰি পালেলৈ কম তোক মই।
কবি, কবি উম, উম পাবি কিয় নাপাবি হেই আছে ভালে।
অঁ, সিহঁত কেনে ধৰ অলপ টাই কিছুমানে আৰু কেনেকা থাকেনে পাৰ্ট টাইম জবিলাক কৰে যে? আমি ইয়াতে দি দিম কি ক সিহঁতক কিবা এটা দি দিব লাগিব ধৰক অঁ। আমাৰ প্ৰফিটটো হ'ব বাৰুা এতিয়া ধ পৰঠাকে দিম ধৰ পৰঠা প্লেট ধৰ ফৰ্টি ৰুপিজ মান এে ৰেটটো বনাব লাগিব কোন খন আহত আহঁ ফ্ৰী থাকো আহিবি আমি ৰেটবিলাক বঢ়াই ল'ম বুজিছোঁ এতিয় পৰাাই অঁ অঁ অঁ আমি কি কি ধৰ আইটেম ৰাখিব পাৰোঁ ইমানো ৰাখিব পাৰো ধ
আইটেম ধৰ অ আমি ধৰ ভেজ থালিটো যোনটো হয় সেইটো আমি বেছি নকৰো ছিক্সটি ৰূপিছ কৰিম।
অ তেন্তে আৰু ভাল যদি ইমান পাৰত দিব পাৰো ন
উ আৰু যদি নন ভেজ উ যদি নন ভেজ কৰোঁ তেনে আমি সেইটো নাইনটি ৰুপিচ ৰাখি দিম
নন ভেজটো আমি নাই নাই কিন্তু ওৱান টুৱেণ্টিমান ৰাখিব লাগিব বুজিছ আমাৰ প্ৰফিটটো চাব লাগিবতো
নাই আমি মানে সিহঁতক আগতে ক'ম ন দুটা টাইপৰ থাকিব এটাত ধৰ তেন্তে আমি অলপ কমকে দিম, জোনটো মন্থলী পইচা হয়
অহ
যোনটো ৱান টুৱেন্টি বা ৱান থাৰ্টি হব হেটো আমি অকনমান বেছি
অঁ অঁ বুজিলোঁ বুজিলোঁ মানে ত যোনটো নাইণ্টি থাকে তাত ধৰ দু পিচ চিকেন আৰু এইটো ধৰ চাৰি পিচ চিকেনত ধৰি লওঁ ন
অ কেনেকুৱা আকৌ ধৰ পৰঠাতো তইকলিৱে ন
অ ফৰ্টি ৰুপিজ ফৰ্টি ৰুপিজ ঠিকে আছে মিনিমাম পৰ ধ আৰু
উম উম আৰু ৰুটি চবজিটো আমি ৰুটি চবজিটো আমি ফৰটিয়ে কৰি দিওঁ নেকি
অ ৰুটি চব্জি নাই থাৰ্টি কৰিব লাগিব বুজিছ থাৰ্টিত তিনিটা ৰুটি আৰু ভাজি অলওঁ
অ সেইটো পাৰি উম উম উম আকৌ চাহটো আমি এ দহ টকাই ঢবত
অ দহ টকাই দহ টকাই সেয় চাহটো দহ টকা মাতকা চাহটো ৰাখি দিব পাৰো যদি ৰাখ এই এইবিলাক আমি পিছত কৰিম ব জঞ্জাল বেছি জঞ্চাল হৈ যাব নহলে এতিয়াই যিমানখিনি ল কাৰণ আমাৰ ৱৰ্কাৰ ক'ম ন এতিয়া উ একেটাই ঠিক আছে দিয়ক ৰুটি পৰঠা আৰু ভাত মানে ভাত মানে ধোৰ ধৰ থালিবিলাক আছামিছ থালিবিলাক ন পানী বটল ৰাখিম কল্ড ড্ৰিংকছবিলাক ৰাখিম ফ্ৰিজটা আনিবলৈ বনাবোঁ বুজিছ আমাৰ ট'টেল ফ্ৰিজ এটা লাগিব নয় পানী বাতত
পানি বটল লাগিব আহ এতিয়াতো
অ।
এতিয়াতো গৰম দিন এতিয়াতো ফ্ৰীজ আৰু ওলাই।
অ অ, আইচক্ৰীমো ৰাখি দিম বুলি ভাবিছো মই বুজিছ।
আইচক্ৰীম কৰা যাই লাহে লাহে কৰিম এ এইটো আমি আগত এইকেইটাই কৰি লওঁ।
অ হ'ব বাৰু নহয় আইচক্ৰীমটো ৰাখিলে মানে ধৰ এতিয়া গৰমৰ দিন ন এতিয়া চলিব মানে বস্তু ৰুবি শৰ্মা সেইকাৰণে কৈছো তোক অ এনে আমাৰতো অ। আমি মানে হেৰি কৰিম বুলি আহিছো বুজিছো ইনভেষ্ট। তোৰ কিমান মান কৰিব লাগিব চাগে
ইনভেষ্টটো তই কচোন কিমানমান কৰিব লাগে তোৰ মতে
ইনভেষ্টটো হেৰি ইমান ধৰ নালাগিব বুজিছ ৰুমটো ধৰ তোৰ মন্থ মন্থলী ধৰ কিমান লাগিব চাগে তিনি হেজাৰ চাৰি হেজাৰ মান লাগিব চাগে ৰুমটোৰ কাৰণে। তাৰপৰা ধৰ গেছছেছবিলাক সেইবিলাকৰ কাৰণে ইনভেষ্ট কৰ ফালে পাম আমি গেছ চিলিণ্ডাৰবিলাক কিনিব লাগিব। চিলিণ্ডাৰটো চাৰি-পাঁচটামান লাগিব আমাৰ।
ধৰ আমি এনেকুৱা কৰিম চা আমাৰ ঘৰটোই এতিয়া তিনটা চিলিণ্ডাৰ আছেই হা তিনটা উজ নহয় হুমহ। এ মই নিমতা গেছটো যোগাৰ কৰি তাকৰ পাপা।
অ হ'ব গেছ নহ'ব আমি চুলহা লাগিব বুজিছ চুলহা কিনিব লাগিব। ডাঙৰ ডাঙৰ চুলহা যে সেয়া কিনিব লাগিব চুলহা কিনিব লাগিব মানে আমাৰ টটে তেল ধৰি লও ওৱান লাখ মান যাব চাগে মোৰ মতে দেই। ওৱান লাখ হব আৰু অ তেনে ফিফটি ফিফটি হৈ যাব আৰু আমাৰ ওৱান লাখ অ দল হয়। যিটো ইনভেষ্ট হয় সেইটো, আমাৰ চব ইনভেষ্ট কৰি, আমাৰ যিটো আমি ট'টেলটো উলিয়াম, অ, ট'টেলটো আমি ফিফটি, ফিফটি স্প্লিট কৰি ল'ম দে, বুজিলি অ, তেনেকে কৰি ল'ম। অসমীয়া ৱৰ্কাৰবিলাকৰতো, প্ৰথম মাহত দিবই, লাগিব ন দৰমহাটো। আমাৰ প্ৰথম মাহত কিন্তু, ইমানটা প্ৰফিট ফ্ৰীত নহ'ব কাৰণ, আমাৰ লোকচান হ'ব প্ৰথম মাহত
আমি মানে, দৰমহাটো আমি ৰাখিম, সিহঁতক অ, ৱৰ্কেৰবোৰক আত ফৌৰ টো ফাইভ থাউজেণ্ড।
ইমান কমত নকৰিব, চাগে বুজিছ।
ইমান নহয়, আমি কম পিছত আৰু বাঢ়িব। দুমাহত, দুমাহলৈকে মানে এনেকাই ধৰিলো আমাৰ নতুন নতুন চলি আছে, এনেকে কম আৰু নতুন
লাহ, লাহে, গ্ৰদুৱেলী হ'ব ন বস্তুটো। গ্ৰদুৱেলি ইনক্ৰ্ৰীজ হ'ব, কিমান ধৰ, আমি অলপ ধৈৰ্য ধৰি লাগিব পেশেণ্টলি। কাম কৰিব লাগিব।
উম, মোৰ মানে মেইন কথাটো, সেইতো পেইশেণ্ট নাই।
থেই, আহি যাব, একো নাই দে। পেচেণ্টলি কৰিবই লাগিব, আৰু কাৰণ অঁ, কাৰণ চা এতিয়া ঘপচনেত এতিয়া বস্তু এটা নহয়, ত‌ই এতিয়া পুলি এটা ৰুলে, ঘপচাতে ডাঙৰ হৈ যাব নেকি, ফল দিব নেকি। খ নি দিয়া নহয়। অঁ, টাইম লাগিব ন অলপ সেয়াই আৰু। এনেই নকয়টো, ইণ্টেজাৰ কা ফাল মিঠা হোতা হে বুলি বুজিলি নে নাই।
অঁ, হয় বাৰু, উম দে ঠিক আছে হ'ব দে, ৰাখিছোঁ।
অঁ, অঁ, দে বাৰু, দে, মই কথা পাতিম দে, পাছত আমি আহিবি, ন কাইলৈ, অঁ, অঁ দে।